অঁ শুনি পাইছোঁ
অঁ ভালে আছানে বৰ্তমান
অঁ ভালে আছোঁ দিয়া আপুনি
ভালে আছো ভালে আছো এনে খোৱা বোৱা হল নে নাই
নাই মোৰ হোৱা নাই এতিয়া বনাই আছে বাৰটাত পিছতে খোৱা হৈ যায় মোৰ
অঁ -অঁ দে -দে এনেই বতৰবিলাক কেনেকুৱা আপোনাৰ
বতৰটোতো গৰম এতিয়া ৰ'দ দে আছে বতাহও আছে ঠিকেই আৰু গৰম বতৰ এনেও
হয় হয় হয় হয় আমাৰ ফালে বৰ্তমান ডাৱৰীয়া হৈ আছে তেনেকুৱা মানে গৰমটোতো মানে ৰৌদ তাপত থাকিব নোৱাৰা তেনেকুৱা বেছি গৰম নহয়
হয়
বাৰু আপোনালোকক লগ পাই বহুত ভাল লাগিল এই সময়ত আপোনালোক কৰ মানে মই এই সময়ত হাতৰ কাম হাত হাতেৰে বনোৱা কিছুমান কাম আৰু কিছুমান সজুলি ওপৰত মই আলোচনা কৰিম বুলি আপোনাৰ লগত ইচ্ছা কৰিলোঁ আপুনি বৰ্ত্ত মান আলোচনা কৰিব ইচ্ছা কৰা নে?
হয় হয়। আমি আলোচনা কৰিব পাৰোঁ।
হয় হয়। বৰ্তমান তেনেকুৱা মানে হাতৰ কাম বুলিতো, বহুত তেনেকুৱা হাতৰ কাম আ
বহুত আছে, বহুত আছে।
অ' যেনেকৈ উদাহৰণস্বৰূপে আমি বিশেষকৈ চাবলৈ গলে আগৰ দিনৰ যিটো হাতৰ কা কাম এইটো বহুত বেলেগ আছিলে যেনেকুৱা হাতেৰে বনোৱা কিছুমান তেনেকুৱা জাকৈ দলা তেনেকুৱা খালৈ আৰু চালনি হয় নে নহয়?
হয় হয়। আগৰ মানুহবিলাক সেইবিলাকতো বনাব জানা আছিল আৰু
হয় হয় হয়। বহুত তেনেকুৱা কিছুমান সঁজুলি আগৰ মানুহে কি নিজৰ হাতেৰেই মানে কষ্ট কৰি পৰিশ্ৰম কৰি মানে বনাইছিলে আৰু ব্যৱহাৰ কৰিছিলে হয় নে নহয়?
হয়।
কাৰণ বৰ্তমানৰ নিচিনা তেনেকুৱা মেচিন আৰু ফেক্টৰী কোম্পানী সময়ত মানে ইমান তেনেকুৱা এভেইলেবল নাছিলে যে। উম, আৰু বৰ্তমান দিনৰ আমি দেখিবলৈ পাওঁ যে এইবিলাক বস্তু যেনেকুৱা ক'বলৈ গ'লে মানে বৰ্তমান দিনত আমি বহুতে আগৰ বস্তুবিলাক আমি দেখিলেও মানে ভালকৈ এইবিলাকৰ নামেই নাজানো নাজানে।
অ' এনেকুৱা হয় গছে মৰো।
কবলৈ গ'লে মানে হেৰাই গৈছে সেইবিলাক। হয় নে নহয়?
হয়, কথাটো হয়।
সেইবিলাক বিদ্যা মানে আমি শিকি ল'ব লাগে কাৰণ কিছুমান বৰ্তমান যিবিলাক বস্তু ওলাই আছে সেই বস্তুবিলাক মানে হয় মানে মানুহৰ কাৰণে বহুত ভাল মানে ব্যৱহাৰ কৰিবলৈ আৰু বহুত ভাল ৰাখিবলৈ বহুত ত ভাল কিবা পি থবলৈ, অতাই থবলৈ কিন্তু মানুহক মানে শাৰীৰিক ভাৱে কিছুমান মানে ক্ষতিও কৰে বৰ্তমানৰ যিবোৰ প্লাষ্টিক বস্তু, এলুমিনিয়াম বস্তু, হয় নে নহয়?
হয়, হয় সঁচা কথা কৈছে আপুনি হয় সেইটো।
আগৰ দিনত যিবোৰ বস্তু আছিলে যেনিবা বাচন বৰ্তনবিলাক সকলো মাটিৰ পৰা বন নৱা হৈছিলে। অ' মাটিত বনাইছিলে কলহ হওক, যি হওক মানে পানী ধোৱবিলাক মাটিৰ পৰা বনাইছিলে। আৰু বহুত কষ্টৰে বনাইছিলে, তথাপিও কি আছিলে মানে আগৰ দিনত বস্তুবিলাক বহুত তেনে এনেকুৱা আমাৰ শৰীৰৰ কিছুমান উপকাৰ কৰিছিলে।
অ'।
ক'বলৈ গ'লে যেনেকুৱা বৰ্তমান আমি কি কওঁ, কি দেখিবলৈ পাওঁ ঠাণ্ডা পানী খাবলৈ কি কৰে, ফ্ৰিজত থয়। হয় নে নহয়?
হয়।
কিন্তু আগৰ দিনত কি কৰিছিলে হাতেৰে বনোৱা তেনেকুৱা মাটিৰ কলহত কি কৰিছিলে তাত মানে ৰাখিছিলে পানীটো ঠাণ্ডা কৰি।
হয় হয় শুনি পাইছোঁ। এইটো মই অ
হয় ঠাণ্ডা পানী মানে কি কৰিছিলে খাইছিলে মানুহে, বহুত পৰিষ্কাৰ ভাবে। আৰু তেনেকুৱা ভাত বনোৱা কিছুমান বাৰ্তনবিলাকো বাচনবিলাকো মাটিৰ আছিলে হয় নে নহয়?
হয়।
আৰু আমি দেখিব ক'বলৈ গ'লে মানে দেখো যে আগৰ দিনত মানুহ বিলাকে কি কিছুমান কাপোৰ বিলাক কিছুমান চোল বিলাক কি হাতেৰে বনাইছিলে হয় নে নে নহয়
অ', বনোৱা আছিল ঘৰে ঘৰে ইিহঁতৰ আছিল আৰু বনোৱা আছিল
আৰু কিছুমান অমান তেনেকুৱা মানে এৰী পলুৰ ন এ এৰী পলুৰ বহাৰ পৰাও মানে তেনেকুৱা সূতা বনাই কিনে হাতেৰে সুতা বনাই এইবিলাক মানে কাপোৰ বই কিনে মানুহে পৰিধান কৰিছিলে পিন্ধিছিলে
হয়।
হয়। আৰু এই কাপোৰ বিলাক এনেকুৱা এটা আছিল যে মানে গৰম বতৰো পিন্ধিব পাৰা তেনেকুৱা ঠাণ্ডা আছিলে কাপোৰ বিলাক
হয়
সেইবিলাক কাপোৰ মানে এতিয়া কি হৈ গৈছে হেৰাই গৈছে আৰু মানুহে সেইবিলাক কি কৈ কি কৰিছে যে বেছি ব্য্ৱহাৰ নকৰে আজিৰ দিনত হয় নে নহয়
নাই নাই
বেছি তেনেকুৱা ব্যৱহাৰ নকৰে আৰু কিছুমান তেনেকুৱা বহিবলৈও বহ বিলাক চকীবলাক কি কিহৰ বনাইছিলে বাঁহৰ বনাইছিলে হাতেৰে কাটি কেনে আৰু তেনেকিবা বেতৰ বনাইছিলে হয় নে নহয়
হয়-
তেনেকুৱা কি কয় জুইত মানে গৰম কৰি মানে এই বেতেৰে বনাইছিলে আৰু এই ক'বলৈ গ'লে মানে বেটৰ শেয়াৰটো আমাৰ শৰীৰৰ বহুত তেনেকুৱা মানে প্ৰয়োজন আমাৰ
প্ৰয়োজন আমাৰ কাৰণে ভাল হয় এতিয়াতো আমি কি হয় প্লাষ্টিকৰেদি বনোৱা বস্তুবিলাকটোহে আমি মানে ইউজ কৰোঁ ন এইবিলাকতো মানে আমাৰ শৰীৰৰ কাৰণে আমাৰ ভাল নহয় আৰু বেমাৰ হয় কাৰণে আজিকালিৰ মানুহবিলাক মানে নেচাৰেলি ইউজ নকৰে না প্লাষ্টিক বেছিকৈ ইউজ কৰে আগৰ দি মানুহবিলাক এনেুৱা নাছিল আৰু সকাৰণে মানে আপুনি চাব পাৰে আৰু আগৰ মানুহ বিলাক আয়ুটো আৰু আজিৰ মানুহবিলাকৰ আয়ুটো বহুত কি কয় এইটো ডিফাৰেঞ্চ আছে ন এনেকুৱা হৈ গৈছে আৰু
তাৰ কাৰণে আমি পাৰি হয় কোৱাচোন দে
অ', আপোনাক মই এটা কথা মানে সুধিম বুলি ভাবিছিলোঁ আৰু মানে হাতৰ বনোৱা বস্তুটো কৈ আছিলে ন আপুনি ত' আপুনি এনেকা কি বা আপুনিও মানে হাতৰ বনোৱা বস্তু বনাব পাৰে নেকি ক কিবা মানে আপুনি
মই তেনেকুৱাতো মানে বেছি অভিজ্ঞতা নাই তথাপিও মানে কিছুমান এইটো চেপাবলাক তহ বিলাক বিচনী বিলাক মানে বনাবলৈ জানো
অ', ালে আছে তেনেহ'লে
বিলাক মানে খামাই নহ'লেও মানে অলপ বঅলপ বনাবলৈ জানো আৰু আজিৰ দিনত মানে বহুতো তেনেকুৱা আগৰ তেনেকুৱা বিদ্যাবিলাক মানে আজোৰ ককাবিলাকৰ পৰা মানে শিকি ল'ব লাগে বুলি মই ভাবো কাৰণ সেইবিলাক শেষ বিষ হৈ যোৱাৰ কাৰণে মানে বৰ্তমান মানুহে বেছি তেনেকুৱা কিছুমান বিষ বি্ঞান আৰু সন্মুখীন হৈছে বুলি আমি জানিবলৈ পাৰোঁ যনিবলৈ পাৰোঁ, উদাহৰণস্বৰূপে আগৰ দিনৰ মানুহে কিহত বহিছিল?